হেল্ল'? দিছেনে? শুনিছানে হেল্ল'? হয়, হয়। এতিয়া
হয়।
কি খবৰ?
মোৰ ভাল। তোমাৰ কি খবৰ?
অ'! ইয়ালে আহিছোঁ। বাকী কিবা কৰি আছা?
নাই, নাই, এনেই বহি আছিলোঁ। ভাত পানী খায় উঠিলোঁ।
হয়, হয় তাকে, আমি আজি পৰিষ্কাৰ হয়। অলপ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত আলোচনা কৰোঁ বুলি ভাবিছিলোঁ।
হয় মানে একদম তুমিতো ভাল বিষয়ে বাচি লৈছা দেই, মানে পৰিষ্কাৰ-পৰি্ চ্ছন্নতাাতটো মানে, সুস্থ আৰু সুখী জীৱন আহ' মানে, আমি যদি আমাৰ দৈনন্দিন জীৱনত মানে, পৰিষ্কাৰ-পৰিচ্ছন্নতা নিজেই যদি বজাই ৰাখি নিজৰ চ আমাৰ স্বাস্থ্য থাকিব পাৰ। তেতিয়া আমি সুস্থ থাকিব পাৰি আৰু সুকীও থাকিব পাৰিম।
হয়, হয় নিশ্চয় তুমি ঠিকে কৈছা। আচলতে পৰিষ্কাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈছে ঈশ্বৰৰ ঈশ্বৰ সেইষাৰ কথা এজন মহান ব্যক্তিয়ে কৈছিলে, আ, পৰিস্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ এতিয়া কথাটো হ'ল যে, আমি পৰিস্কাৰ পৰিচ্ছন্নতা সদায় বজাই ৰাখিব লাগে আমাৰ আ, চা কাজেই হওঁক বা সকলো ক্ষেত্ৰতে হওঁক, আমি পৰিস্কাৰ প-পৰিচ্ছন্নতা সদায় বজাই ৰাখিবলৈ আৰু সদায় এটা পৰিস্কাৰ বাতাবৰণৰ মাজতহে আমি কাম কৰা উচিত। কিয়নো সেই বাতাবৰণ কাম কৰিহে মই ভাবোঁ যে, আমাৰ অ', যি এশ শতাংশ আমাৰ ক-কৰ্ম উদ্যম, এশ শতাংশ কৰ্ম, কৰ্ম উদ্যমক আমি মি মানে ব্যৱহাৰ কৰিব পাৰিম।
হয়, ঠিকেই কৈছা, মানে এজন ব্যক্তিৰ স্বাস্থ্যৰ ব্যক্ত কথাত মানে অ', পৰিস্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব অপৰিসীম। আ, য'ত পৰি পৰিৱেশে গঢ় লৈ উঠে।
হয়, হয়। তুমি ঠিকে কৈছা। এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল মানে আ তোমাৰ আমাৰ আ মন মগজুৰ কাৰণে ভাল তেনেকুৱা নহয়, আচলতে পৰিস্কাৰ হিচাপে আমি থাকিলে আমাৰ যি ৰোগ এই ৰোগসমূহ বহু কম পৰিমানে হয়, আমি মই ক'ব গ'লে আ-এ-আ আশী শতাংশ ৰোগে আমি ৰোধ কৰিব পাৰোঁ, এতিয়া আমাৰ যি আ, পৃথিৱীৰ যি স্বাস্থ-স্বা স্থ, সংগঠন আছে, যিটো আমাৰ দেশজুৰি হওঁক বা আমাৰ বিভিন্ন ধৰণৰ যি কাৰ্যকলাপ আমাৰ স্বাস্থ্য ক্ষেত্ৰত আছে, যি কা স্বাত্ত স্বাস্থ্য ক্ষেত্ৰত যিবোৰ কাৰ্যকলাপ কৰে, সেই কাৰ্যকলাপ বোৰ কৰাৰ কাৰণে যি আমাৰ সংগঠনসমূহ আছে, সেই সংগঠনসমূহ পৰাও কৈছে যে আমি পৰিষ্কাৰ পৰিছন্নতাৰ মাজেৰে আমাৰ এ আ শী শতাংশ ৰোগে আমি ৰোধ কৰিব পাৰোঁ। লগতে আমি বিভিন্ন ধৰণৰ আ পৰিষ্কাৰ পৰিচ্ছনতা মানে যে, কেৱল নিজৰ কামতে কামতেই যে পৰিষ্কাৰ পৰিচ্ছনতা ৰাখিম সেইটো নহয়, আমি বিভিন্ন ধৰণৰ সৰু সৰু কামৰেও আমি মানে এই পৰিস্কাৰৰ আমি চিনাকি দিব পাৰোঁ যেন আমি আ, বিভিন্ন ধৰণৰ ঔষধ আ হওঁক, বা বিভিন্ন ধৰণৰ আ কাম সেইবোৰ আমি সময়মতে কৰি, লগতে বিভিন্ন ধৰণৰ আ যিবোৰ আঁচনি আছে, চৰকাৰৰ আঁচনি আছে সেই চৰকাৰী আঁচনিৰ ভাল ব্যৱহাৰ কৰি, লগতে আমাৰ সম মাজখন আমি প্ৰদূষণ মুক্ত কৰিব পাৰোঁ। প্ৰদূষণ মুক্ত কৰি সজাগতাৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ। লগতে আমি আনকো ক'ব পাৰোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা ছে সেই লাভৰ তেওঁলোকে আ লাভ লৈ কি কি সুযোগৰ তেওঁলোকে লাভান্বিত হ'ব। হয়।
হয়, ঠিকেই কৈছা। আৰু মানে এটা পৰিষ্কাৰ পৰিছন্নতা আছে মানে ব্যক্তিগত পৰিষ্কাৰ পৰিছ চ্ছন্নতা, অ, মানে যেনেকৈ নিয়মীয়াকৈ গা ধোৱা, দাঁত মাজা, হাত ধোৱা মানে কিবা খোৱাৰ আগতে আমি যদি হাত ধুই লও, অ, বা তো খোৱাৰ পিছত হাত ধুব লাগে, বা বিভিন্ন পৰিচ কাৰ কাপোৰ পিন্ধা আৰু মানে শৰীলক যত্ন লোৱাটো মা-মানে বুজায়। আৰু যদি মানে, লেতেৰা পেতেৰা কাপোৰ আমাৰ মানে যিবোৰ বীজাণু আছে সেইবোৰো আমাক অ, সোনকালে আক্ৰমণ কৰি কৰিব বা আমাক গাটো মানে সিমান এটা ভাল নালাগিব, এই যে আমি সদায় চাফা কাপোৰ পিন্ধো, তেন্তে মানে আমাক মানে দেখাত লাগিব বা বিভিন্ন অ মানে উম বেমাৰৰ বীজাণুৰ পৰা আমি মানে আক্ৰমণ হোৱাৰ পৰা বাচি
আৰু এই অভ্যাসসমূহে আমাৰ স্বাস্থ্য সুল সুৰক্ষিত ৰখাত সহায় কৰে, যেনে বিভিন্ন ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে আৰু শৰীৰ সতেজ আৰু সুস্থ কৰি ৰাখে। আকৰ্ষণীয় কৰি তুলিলে।
হয়, হয়, তুমি ঠিকে কৈছা। পৰিষ্কাৰ পৰিচ্ছন্নতাই আচলতে আমাৰ যি মানসিক আ যি মানসিক সৌন্দৰ্য সে সৌন্দৰ্যও বৃদ্ধি কৰে, আৰু আমি যদি নিজে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজৰে থাকোঁ আমাৰ কাপোৰ কানি হওঁক বা আমাৰ বিভিন্ন ধৰণৰ দৈনন্দিন কাৰ্যকলাপত আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰিচয়টো তেতিয়া হ'লে আমাৰ যি আত্মবিশ্বাস সেই আত্মইচ্ বিশ্বাসত মানে আ বৃদ্ধি হয় বুলি ভাবোঁ আৰু য'ত আত্মবিশ্বাসৰ বৃদ্ধি হয় তাত মানে সকলোঁ কামতে মানে সফলতা অৰ্জন কৰিব পাৰি।
হয় ঠিকেই কৈছা। আৰু মানে আমি ঘৰৰ ভিতৰত আৰু চৌপাশ পৰিষ্কাৰ কৰি লাখিলে মহ আ অ', মাখি জীৱাণু মানে আদি উপদ্ৰৱ কমে আৰু স্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। মানে আমাৰ যদি পৰিৱেশটো আমাৰ মানে। ঘৰৰ পৰিৱেশে হওঁক বা চৌপাশৰ পৰিৱেশে হওঁক যদি লেতেৰা হৈ থাকে। তেন্তে মাখি তাৰপিছত মহ বা বিভিন্ন। ধৰণৰ অ মানে বীজণু আহিব পাৰে। বেমাৰ বীজাণু যাৰ ফলত মানে আমাৰ শৰীৰতো মানে ৰোগী হ'ব পাৰে। এই যে, আমাৰ চাৰিওফালে পৰিৱেশ টো যেনে সুস্থ হৈ থাকে তেন্তে মানে এই এইবোৰৰ উপদ্ৰহটো মানে। কম হয়। যাৰ ফলত মানে আমি এটা স্বাস্থ্যকৰ পৰিৱেশত মানে জীয়াই থাকিব পাৰো। যাৰ ফলত আমি মানে বেছিকৈ। ৰোগী হ'বলগীয়া নহয়।
হয়, হয় তুমি ঠিকে কৈছা। আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে থাকিলে আমি ইতিম্যে তুমি। তেনেকে ক'লে যে বিভিন্ন ৰোগৰ পৰা আমি আহ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা আমি লাভ কৰিব পাৰো। এতিয়া দিনত যিবোৰ বেমাৰ আমাৰ পৰিষ্কাৰ পৰি্ছন্নতাৰ বজাই নাৰাখে। কাৰণে যিবোৰ বেমাৰ আজাৰ হৈ আছে ফলস্বৰূপে বহুতো মানুহে বছৰি আহ কেইবা লাখ টকাও মানে খৰচ কৰি। লগীয়া হৈছে। গতিকে মই ভাবো যে পৰিষ্কাৰ পৰিচ্ছন্নতাই যে কেৱল নিজৰ মানসিক শান্তিয়ে দিয়ে তেনেকুৱাও নহয়। এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে থাকি আমি নিজৰ খৰচো কমাব পাৰো, যি যিখিনি খৰচ আমাৰ চিকিৎসা ক্ষেত্ৰত যায় এই চিকিৎসাৰ ক্ষেত্ৰত খৰচ আমি বহু পৰিমানে আমি আশ্বাস কৰিব পাৰো। আৰু লগতে আমাৰ যি সামাজিক মান সন্মান আছে সেই মান সন্মানো লাভ কৰিব পাৰো। কিয়নো আনে যদি আমাক। আহ চাফ চিকুণতাৰ মাজেৰে আহ থকা দেখিবলৈ পোৱা দেখিবলৈ পায়। তেতিয়া হ'লে মই ভাবিছো। তেওঁলোকৰ চকুত আমাৰ যি সন্মান আছে সেই সন্মানতো বৃদ্ধি হয়।
হয়। একদম একেবাৰে ঠিকেই কৈছা দে। আৰু মানে মোৰ মতে যে বিদ্যালয় আৰু কৰ্মস্থানতো। মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে বহুতেই প্ৰয়োজন আছে। মানে ক'বলৈ গ'লে বিদ্যালয় হৈছে মানে। বিদ্যাৰ মন্দিৰ সৰস্বতীৰ মন্দিৰ। যদি সেই ঠাইতো লেতেৰা হৈ থাকে তেতিয়া যদি আমাক কিবা শিক্ষক। শিক্ষয়ত্ৰী বুজাই তেন্তু আমি ভাল ভালদৰে বুজিব নোৱাৰিম। বা মনোযোগ দিব নোৱাৰি আমাৰ যদি আমি শিক্ষাৰ মন্দিৰটো আমি। যদি আমাৰ লেতেৰা লেতেৰা হৈ থাকে। তেতিয়া মানে আমাৰ পঢ়াত মনোযোগ নবহিব বা সৰস্বতী মা আমাৰ। ওপৰত মানে উম আমাক বেছিকৈ কৃপা নিদিব। বা আমি ভালদৰে পঢ়িব নোৱাৰিম বা মনোযোগ দিব নোৱাৰিম। কিন্তু যদি মানে একদম চাফ চিকুণ হৈ থাকে তেন্তে মানে আমি ভালদৰে পঢ়িব পাৰিম বা পঢ়াত মনোযোগো দিব পাৰিম। আৰু তেনেদৰে ঠিক কৰ্ম সংস্থা টো মানে লক্ষ্মী পূজা হয় বা আমি যৰ পৰা আমাৰ। ঘৰখন চলাই আছো বা আমাৰ আইৰ মানে মূখ্য উপাৰ্জন। আমি যদি সেই স্থানটোৱে যদি লেতেৰা হৈ থাকে। আমি মানে ভালদৰে মানে মানে কাম কেনেকে কৰিম বা কামত মনোযোগ কেনেকে বহিব। বহিব মই এতিয়া কাম কৰা টেবুলখনতে যদি অ কিবা লেতেৰা বেতেৰা হৈ থাকে বা মানে কিবা উম। প্লাষ্টিক বা পলিথিন এ পৰি থাকে তেনেহ'লে মোৰ কামত মনোযোগ নবহিব। লেতেৰা -বেতেৰা পৰিব তেতিয়া যদি চাফা হৈ থাকে ধুনীয়া তেন্তে মানে মোৰ অ মানে কামত মনোযোগ। বহিব লগতে মানে কাম কৰাটো মই আনন্দিত হম।
হয়, হয় তুমি ঠিকে কৈছা। আচলতে পৰিষ্কাৰ পৰি্ছন্নতা যে কেৱল আমাৰ। মানসিক শক্তিয়ে বৃদ্ধি কৰে বা আমাৰ সমাজত আমাৰ যি মান সন্মান বাঢ়ে তেনেকুৱা নহয়। আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি নিজৰ চাৰিওঁ কাষে বজাই ৰাখিব লাগে পৰিৱেশৰো লাভ হয় আৰু। পৰিৱেশৰ য'ত লাভ হয় তাত আমাৰ নিজৰ লাভ হয়। এতিয়া পৰিৱেশৰ লাভ বুলি ক'লে মই ক'ব খুজিছো যেনেকে আমি। যদি নিজৰ উচৰে-পাজৰে যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখো ফল স্বৰূপে আমাৰ যি বাতক। সেই বাতাবৰণৰ নিৰ্ভৰ হয় ফলস্বৰূপে বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰিব পাৰো এতিয়া। বৰ্তমান দিনত দেখিবলৈ পোৱা যায়। যে মানুহে বিভিন্ন ধৰণৰ আহ জাবৰে হওঁক বা আৱৰ্জনা হওঁক তেওঁলোকেই। মুকলি ভাৱে মানে ইপিনে সপিনে পেলাই থয় মই ভাবো যে এয়া মানে মানুহৰ আহ এটা। বহুত ডাঙৰ ক্ষতিসাধন হৈ আছে। এই বস্তু লৈ গতিকে মই ভাবো যে মানুহে অলপ সচেতন হোৱা উচিত আৰু। নিজৰ লগতে নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই লগতে নিজৰ পৰিৱেশৰো পৰিষ্কাৰ পৰিচ্ছন্নতাটো। বজাই ৰাখিব লাগে। আৰু এই এইটো কৰিলেহে আমি বা নিজৰ লগতে পৰিৱেশৰো আমি। প্ৰতিসাধন হোৱাৰ পৰা অহ উৎসাপ কৰে।
হয়, হয় ঠিকেই কৈছা। আমি আমি মানে য'ত ত'ত আৱৰ্জনা। লাগে মানে দেখা যায় যে কিছুমানৰ লোকে মানে কিবা খাইছে মানে প্লাষ্টিক জাতীয় বস্তু। খাইছে মানে পলিথিনত পেকিং থকা লগে, লগে মানে মাটিত পেলাই দিয়ে কিন্তু তেওঁলোকে সেই ডাষ্টবিন টো ব্যৱহাৰ নকৰে। তাৰ কাৰনে যদি তেওঁলোকে ডাষ্টবিনত পেলাই তেন্তে মানে পৰিৱেশটো চাফা। বা তেওঁলোকৰ চৌদিশ মানে, এটা মানে ধুনীয়া এটা চাফ চিকুনতাৰ পৰিৱেশ দেখা পোৱা যাব, ফলত মানে আ, আমাৰ যিটো পৰিৱেশ আছে, সেইটো সুস্থ হৈ থাকিব। তেতি, তেন্তে আমি সুস্থ হৈ থাকিব পাৰিম।
আৰু লগতে, অ লগতে মই ভাবিছো আমাৰ যি, যি পৰিৱেশ আছে, সেই পৰিৱেশ নিৰ্মূল হৈ থকা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যিটো সেই কেতিয়াও কৈ‌ শেষ কৰিব নোৱাৰি। কিন কিন্তু মই তাতে ভাবোঁ যে, আমাৰ যিটো বৰ্তমান প্ৰজন্ম আছে আমাৰ সমবয়সৰ প্ৰজন্ম, সেই পৰি-সমবয়স অ', প্ৰজন্মৰো কিছুমান নিৰ্দিষ্ট দায়িত্ব আছে। সেই দায়িত্ববোৰ আমি সুচাৰুৰূপে পালন কৰিব লাগে, আমি নিজৰ অ', যি আমাৰ সমবয়সৰ আমাৰ প্ৰজন্ম আছে, তেওঁলোকক বুজোৱাৰ লগতে আমি নিজৰ প্ৰাপ্তবয়স্ক মানু বুজাব পাৰিব লাগিব। আমি সজাগতা বৃদ্ধি কৰিব লাগিব, কিয়নো আমি আহিব লগী এয়া আ, দিনৰ যি প্ৰজন্ম সেই প্ৰজন্মৰ মূল ভেটি আৰু এই মূল, মূল ভেটিটোৱে মই ভাবোঁ যে, যদি কমজোৰ হয়, তেতিয়াহ'লে মানে আগন্তুক আহিবলগীয়া দিনত পৰিৱেশৰ আন বিনষ্ট হ'ব আৰু পৰিৱেশৰ বিনষ্ট হোৱাৰ ফলতে আ, যি আমাৰ ক্ষতিসাধন ই, সেই ক্ষতিসাধন কেতিয়াও মানে আমি সেই ক্ষতিসাধন পৰা ওলাই অহাত মানে
হয়, ঠিকেই কৈছা। আৰু মানে আমি শিশুসকল হয়, কোৱা। শুনিছানে?
আৰু মানে আমি শিশুসকলক পৰিস্কাৰ পৰিছন্নতাৰ মানে শিক্ষা মানে তেওঁলোকৰ প্ৰাৰম্ভিক কালৰ পৰাই দি ব লাগে, এইখিনি তেওঁলোকৰ এটা নিৰ্দিষ্ট সময়, যদি তেওঁলোকৰ অ' গাত মানে এইখিনি সময়তেটো গুণ সোমাই দিওঁ, তেন্তে মানে এই গুণটো তেওঁলোকৰ মানে গোটেই ভৱিষ্যতৰ বাবে তেওঁলোকৰ লগত থাকি যাব। অ', আমাৰ আমি যদি তেওঁলোকৰ অ', মাজত যদি এই পৰিস্কাৰ পৰিচ্ছন্নতাৰ গুণটো যদি সোমাই দিওঁ এতিয়াৰ পৰাই তেওঁলোকে মানে জীৱনভৰ এইটো মানে মানি চলিব পাৰিব বা আমাৰ নতুন প্ৰজন্ম সেইটোৱেয়ে যদি আমাৰ অ', দেশখন মানে এখন-এজন মানে সু নাগৰিক হিচাপে গঢ় লৈ তুলিব যাৰ ফলত মই আমাৰ অ', দেশখন পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব বা আমাৰ অ', মানে সকলো মানে, সকলোফালে উন্নতি লাভ কৰিম।
হয়, হয়
হয়, দিয়া বিদায়। আজিলৈ ইমানতে